অ শুনিছো শুনিছো মোৰ মাততো শুনি শুনা পাইছানে অ আছে আছে আছে বাকী কি কৰি আছা ঘৰমে আছো হয় হয়
অ তোমাৰ তোমাৰ বাকী খবৰ খাতি ভালে নহয়
খবৰ খাতি ভাল ভাল তোমাৰ কেনেকুৱা
মোৰ ভালেই হলেও তোমাৰ ইমানো ভাল ভাল নহয় অকমান এই প্ৰব্লেম অকমান হৈ আছে আৰু এইবোৰ পঢ়া শুনাই মানে
আচ্ছা
বাকী বাকী ভাত পানী খালা
অঁ বাকী মাহঁতৰ ভাল নে মাহতৰ ভালেই আছে আৰু অ অ অ অঁ আমাৰো মাহঁতৰ ভালেই ভালেই অ পঢ়া শুনা চলি আছে আৰু ভালকেও হোৱা নাই ইমান অ অ বাকী তুমি এতিয়া কি পঢ়ি আছা
মোৰ এতিয়া তোমাৰ এই বি এছ চি পঢ়ি আছো।
অ অ
তাৰ মানে এই পঢ়া শুনাবোৰ সময়ে সময়ে কৰিবা মানে গম পাইছা নাই তাকে ডাঙৰ হিচাপে ডাঙৰ হিচাপে কৈছো ম পঢ়া শুনা কৰিবা নে কি হয় সময় মানে বস্তুটো কথাটো কৈছো উপল উপলব্ধি কোৱা হয় মাই নাইখোৱা, যেতিয়া যিমানে ডাঙৰ হৈ যায় এতিয়া তোমালোকে গ'ম পাইছা নহয় আজিকালি দি দিনটো কেনেকৈ ওলাই যায় গ'মেই নাপায়।
অ' হয়, হয় সেইটো কথা হয় বাৰু।
আচলতে দিনটো আচলতে সময় বেছি স্পীডত যোৱা নাই, আমিহে ডাঙৰ হৈছো।
হয়, হয়, হয়।
হয়। কাম বাঢ়িছে কাম বঢ়াৰ লগে লগে কাম বিলাক যেতিয়া আমাৰ মানে ক সময় বেছি লাগে কামটো নহয় এইকাৰণে আমাৰ সময়টো কমৰ নিচিনা লাগে গ'ম পাইছা নাই?
হয়, হয়, হয়। তাকে, তাকে মইতো সময়ৰ কাম বিলাক সময়ত কৰিবলৈ দায় আচলতে চেষ্টা কৰো।
অ' সেইটোৱে, একদম আচলতে চোৱা দেই মানুহৰ দুটা বস্তু মানুহ সদায় দুটা বস্তুৰে দাস হয়।
হয়, হয়।
পৰিস্থিতিৰ দাস হয়, তাৰ অবিহনে মানে এটা চোৱা জুবিন গাৰ্গ এতিয়া জুবিন গাৰ্গৰ চোৱা ৰৈ ৰৈ বিনালেত কৈছে ন, যে জুবিন গাৰ্গে আটাইতকৈ ভয় কৰা যদি সেইটো হ'ল সেইটোৱে হ'ল সময়, সময়ক মই আটাইতকৈ ভয় কৰো। কৈ থৈ গৈছে কথাখিনি, গতিকে সময়ে কোনখিনিৰ পৰা ক'লৈ নিয়ে মানুহৰ জীৱনৰ পাক চক্ৰ ঘুৰাই নিয়ে গতিকে ধৰি থ। গতিকে গতিকে মই তোমাক এটা সুধিছো, মই যদিও ডাঙৰ তোমাতকে মই যে ফ্ৰেণ্ডলি সুধিছো।
হয়।
সময় আমাক যলৈকে নিনোক। আমি তাৰ সৈতে যুঁজিবই লাগিব, গতিকে লাগিবই। লাগিবই আমি যুঁজিবতো লাগিবই। কাৰণ আমি জীৱন যুদ্ধতটো হাৰ নামানো এজন এজন যোদ্ধা প্ৰকৃত যোদ্ধা। গতিকে সেই ক্ষেত্ৰত তুমি কি ভাবা যে আমি আহ সময় যোনটো ডাইৰেকশ্যনতে নিনিয়ক আমি প্ৰত্যকটো পৰিস্থিতিতে যুঁজি বৰ বাবে আমাক কোনখিনি বস্তুৰ দৰকাৰ কোনখিনি গুণৰ দৰকাৰ? প্ৰত্যযকটো হি'ৰৰ সৈতে মুখামুখি কৰিবৰ কাৰণে।
আমাৰ আমি আচলতে সময় সতে আমি যিমানে কঠোৰ সময় নহওঁক আমি আচলতে সময় সৈতে আমি যুঁজিবই লাগিব। যিহেতু আমি হাৰ আপুনি কৈয়ে গৈছে আমি হাৰ নামানো। গতিকে আমি আহ আমি নিজকে সদায় মানে আহ দৃঢ় কৰি ৰাখিব লাগিব। তাৰ লগতে আমি আমাৰ আমাৰ নিজৰ যি আত্মবিশ্বাস। সেই আত্মবিশ্বাতো নিজৰ ওপৰত থাকিব লাগিব। আকৌ আমি অ', এ বহুত মানে শক্তিশালী হৈ থাকিব লাগিব।
আৰু আচলতে সেইবিলাকে আমি আমাৰ আচলতে সহায় কৰিব সময় সতে যুজ
যুঁজিবৰ কাৰনে। হয়, হয় সেইটোৱে। হয়, আচলতে সেই সেই মই যোনটো ক'লো যে পৰিস্থিতিৰ সময় সাপেক্ষে যুঁজিবৰ কাৰণে প্ৰথম কথা মানসিকভাৱে প্ৰথম কথা সবল লাগিব।
সবল হ'ব লাগিব।
প্ৰতেকটো ক্ষেত্ৰত যুঁজিবৰ কাৰণে কাৰণ কোনটোৱে কেতিয়াব আমাক খং খং খঙলৈ ৰূপান্তৰ কৰে গোটেই পৰিস্থিতিতো। বা কান্দোনলৈ ৰূপান্তৰিত কৰে, গতিকে প্ৰত্যেকটো ক্ষেত্ৰত স্থিতপৰ্জ্ঞ মই এটা শব্দ কৈছো তোমাক স্থিতৰ্পজ্ঞ এইটো মনত জীৱনত এইটো হৈ গ'ল স্থিতৰ্পজ্ঞ। তে ভগৱান শ্ৰী কৃষ্ণই অৰ্জুনক সেই কথাটো কৈছিলে যে, স্থিতপজ্ঞ হ'বলৈ কৈছিলে এতিয়া চিতাপজ্ঞ তুমি অৰ্থ বুজি পাইছা নে নাই, নে মই বুজাই বুজাই দিওঁ হয়, হয়, নিশ্চয় বুজাই দিছো চোৱা চিতপজ্ঞ মানে হৈ গ'ল সেইজন ব্যক্তি যিজন ব্যক্তিয়ে সুখ আৰু দুখ দুই তাকে জয় কৰিব পাৰে। মানে কি গ'ম পোৱা নে সুখে যাতে তেওঁক জয় নকৰে দুখে যাতে তেওঁক জয় নকৰে তেওঁহে সুখ আৰু দুখক জয় কৰিব পাৰে।
হয়, হয়। হয়।
অধিক সুখী নহয় মানে উত্ৰাৱল হৈ নাযায় যিজনে দুখত একেবাৰে দুখী হৈ নপৰে। দুইটাৰে বেলেঞ্চত থাকিব পাৰে সেইজনেই স্থিতপজ্ঞ। আৰু সেইটোৱে অৰ্জুনে অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই সেইটোৱে হ'বলৈ কৈছিলে।
হয়, হয়।
যে মই মই ভাবোঁ যে আমিতোতো স্থিতপজ্ঞ হ'ব নোৱাৰোঁ কাৰণ মানে সম্পূৰ্ণৰূপে স্থিতপজ্ঞ হ'ব নোৱাৰো কাৰণ অঁ, তেওঁলোকৰ নি চিনা এগৰাকী এগৰাকী মায়াবিহীন হেৰিয়ে সত্তা এটাই কৰিব নোৱাৰিলে। তেনেকুৱা ধৰণৰ কথা। কথাটো কৈছো, কিন্তু আমি কি কৰিব পাৰো আমিতো তাৰ দিশে লাভৱান হ'ব পাৰো। গম পাইছা নাই, আদৰ্শ লব পাৰো আমি সনাতন ধৰ্মৰ। কৃষ্ণৰ গোটেই ব্যক্তিত্বটোৰ আমি হেৰি ল'ব পাৰোঁ।
হয় হয়।
ব্যক্তিত্বই ৰামায়ণ, মহাভাৰত এটাই ব্যক্তি ত সিকালে যে সময়ৰ কথাটো কৈছে ন, যে চোৱা সময় জীৱনৰ আটাইতকৈ ডাঙৰ কামৰ একেবাৰে গীতাৰ মাজলৈ সোমাই গৈছোগো কথা কথাখিনি কৈছো অঁ। যে সময় সোজত আটাইতকৈ মূল অস্ত্ৰই হওক বা মূল শিক্ষাই হওক সকলো খিনি সময় নিৰ্ধাৰণ কৰিব। কৃষ্ণ জন কৃষ্ণ ইমান এটা শক্তিশালী সত্তা। তাহঁতৰ জন্ম সেই সিয়ক হত্যা কৰিব পাৰি মোমায়েকক। কিন্তু প্ৰকৃত সময় প্ৰকৃত সময়ত তেখেত অপেক্ষা কৰি আমাক তেখেতৰ মৃত্যুদণ্ড দিছে, গতিকে তেখেতেও জানে ভগৱান শ্ৰীকৃ ষ্ণও জানে যে কুৰুক্ষেত্ৰ ৰণ হব। তথাপিতো তেওঁ ৰখাব নোৱাৰিলে, কাৰণ তেওঁ সময় এটা সময়ত সময়ৰ দাখ হৈছিলে। গতিকে আনকি সেই কথা খিনি কৈছো যে আমিতো সময়কটো সলনি কৰিব নোৱাৰো, কিন্তু মোৰ অনুসৰি আমি হয় মোৰ অনুসৰি আমি তাক কিন্তু যে আঁহ তাত আমি তাৰ লগত খাপ খুৱাব পৰাকৈ নিজক আমি তাৰ ওপৰত তাৰ লগত খাব পৰাটোৱে আমি
হয় হয়।
শাৰীৰিক ভাৱেই হওক মানসিক ভাৱেই হওক
হয়। হয় হয়। হয়, নিশ্চয় দেখা যায়।
সেই কথা দেখিছো আজিকালি জেনজিৰ মাজত সেইটো খুব দেখা পোৱা যায় কথাটো।
পাই পাইছো পাইছো নিশ্চয়।
এ এইখিনি কথা ত পৃথিৱীত এই সময়ৰ মূল্যটো চব তুমি চোৱা এতিয়া আমি ইয়াত যিমানবোৰ কাম কৰিয়ে আছো, সকলো বিলাকৰ মূল্য কোনে নিৰ্ধাৰণ কৰে চোৱা, সেটো সময় অ আজি ল'ৰা এটা চা
হয়। হয় হয় হয়। নি নিশ্চয় নিশ্চয়।
হয় নে নহয়, গতিকে গোটেই জীৱনটো সময় ওপৰতে নিৰ্ধাৰণ কৰিব।
হয় হয়।
আৰু প্ৰকৃততে সম ময় আমি তাৰ হেৰিটো ঘূৰাই পামেই। আমি যদি প্ৰ ত্যেকটো সময় আমি যদি তাক যদি অপব্যৱহাৰ কৰিছো নহয়, আমি প্ৰ ত্যেকটো ফল পামেই মানে গম পাইছা নে, গতিকে সেই ক্ষেত্ৰখিনিত দিনটোত কিমান খিনি কাম নিজৰ বাবে কৰিলা। সময় নিজৰ নিজৰ কাৰণে শিকিলা সেইখিনি এজ এই হিচাপে মই কৈছোঁ ত তুমি কি ভাবা সময় সময় দিনটোত সময়টো মেনেজমেণ্টৰ কথা কৈছো সময়ৰ মূল্য বুজি পোৱাটো কি ভাবা এজন সৰুৰে পা ছাত্ৰ ছাত্ৰীসকলে সময়ৰ মূল্য বুজি পোৱাটো তুমি
হয় আচলতে আমি সৰুৰ পৰাই আচলতে সময় সতে খাপ খাবলৈ আচলতে শিকিব লাগে।
যিহেতু মানে সময় মানুহৰ জীৱনৰ আটাইতকৈ আচলতে মূল্যবান সম্পদ যদি এবাৰ সময় গুচি যায় তেনেহ'লে তাকটো আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো হয় সেইবাবে আমি আচলতে সময়ৰ যি সৎ ব্যৱহাৰ সেই সৎ ব্যৱহাৰ কৰা আচলতে উচিত এতিয়া বহুতে দেখ দেখে যে এনেই অদৰকাৰী অদৰকাৰী কামত সময় নষ্ট কৰি থাকে আমি আচলতে সেইটো আচলতে কৰিব নালাগে আমি সময় সময়ক আচলতে আমি সময়ক সৎ ব্যৱহাৰ কৰিব লাগে। আমি গতিকে সময়ক আমি সৎ ব্যৱহাৰ আচলতে কৰিলেহে আমি সময়ৰ পৰা আমি অহ ভাল জ্ঞান ভাল ভাল ফল লাভ কৰিম আচলতে হয় আচলতে যিসকলে কি কৰে গম পাইছে নাই সময় নষ্ট কৰে তেওঁলোকে আচলতে বহুত সুযোগ হেৰুৱাই গম পাইছা নাই অ আৰু মানে কি ছাত্ৰ ছাত্ৰী সকলৰ বাবে সম সময়ৰ মূল্য বোজাটো আচলতে অতি প্ৰয়োজনীয় অ অ আকৌ নিয়মিত অধ্যয়ন আৰু সময়সূচী অনুসৰি আচলতে কাম কৰিলেহে ভাল ফলাফল লাভ কৰিব।
হয় হয় এতিয়া মই কৈছোঁ ন তোমাক যে পৃথিৱীত অকল চবতকে যদি এক্সপেঞ্চিভ বস্তু দুটা আছে এক্সপেঞ্চিভ বস্তু ত সেইটো হৈ গল যে যোনটো আমি পুনৰ ঘুৰাই নাপাওঁ সেইতো চবতকে এক্সপেঞ্চিভ বস্তু প্ৰত্যেকটো জীৱনত জন্ম হোৱাৰে পৰা প্ৰত্যেকটো পল অনুপ অনুপল যিমানটা আমি পাৰ কৰি গৈছো এটা এটাকৈ হেৰুৱাই গৈ আছো মুঠত
হেৰুৱাইছোঁ গতিকে আহ সেই ক্ষেত্ৰত সেই হেৰুৱাটো যাতে বিফলে নাযায়
হয় হয়
গতিকে সেই ক্ষেত্ৰ খিনি মোৰ মতে আমি মনোনিৱেশ কৰিব লাগে সেইকাৰণে কৈছোঁ মই তোমাক যে সময়খিনি ব্যৱহাৰ কৰিবা সৰুৰে ভৰা বা ময়ো কৰিবলৈ চাম মই যিমান খিনি তোমাক সময় নাপ কৰা অনুধাৱন কৰি কৈছো
অ সেইবাবে মানে কি হয় সেয়েহে সময়ৰ সৎ ব্যৱহাৰ কৰি আমি জীৱনত সফলতা লাভ কৰা আচলতে উচিত গতিকে আজিলৈ এয়াই আৰু
সেইটোয়ে অ
তাকে তাকে তুমিও তুমিও ভালে থা থকা আৰু সময় আচলতে সৎ ব্যৱহাৰ আচলতে কৰিবলৈ চেষ্টা কৰিবা হয়। গতিকে আজিলৈ আৰু হ'ব আৰু।